আহ কি খবৰ ভালনে?
অ আছো দিয়া আছো। তোমালোকৰ ভাল?
আমাৰ ভালেই আৰু।
গৰমত আৰু কি ভাল হ'ব ৰাইজৰ অকনমান অকণমান মূৰৰ বিষ হৈ লৈ পেলায়।
আহ।
গৰম সোমাই হাঁহাকাৰ।
এই গৰমত বহুত বেয়া ময়ো এই ওলাই গৈছোঁ। তাৰ পিছত মই গম পাইছো আৰু গৰমতটো কেনেকুৱা এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰটোৱেই অকমান ঠাণ্ডা বাকী বিলাকৰ ঘৰচোন মই গৰমহে পাইছোঁ।
অকনমান গৰম নে আজি নিচিনা গৰম দিলেতো আৰু মানুহে এনেকে এসপ্তাহ যদি দিয়ে মৰি মোৰ নিচিনা মানুহে নাথাকে চাগে। আজি যিটো মাথা বিষে ধৰিছিলে।
আহ।
বাপৰে বাপ টেবলেট এটা খাই ভিক্স মাৰি। একদম কাৰা লাল চাহ একাপ খ মানে চাহকাপ কেনেকে বনাইছো আৰু কোনো নাই তেতিয়া। মানে বমিয়ে কৰিম নে কি কৰিম লাগি গৈছিলে।
তাৰপা এতিয়া অকমান আৰাম পাই পেলাই এতিয়া উঠি গৈ পেলাই চব্জি খিনি কাটি থৈ আহিছো
এইবিলাক কাণ্ড ৰাতিটো টোপনি নাযাবই অ ডাঙৰ সমস্যা হৈছে গৰমটো আপোনাৰ এ চি নোহোৱা মানুহৰ দিগদাৰ হয় ধৰিছিলে সন্ধিয়াৰ আগে আগে বাপৰে ধৰোতে ভাল লাগিছিল মনটো কলে এতিয়া গোটে ফটফটীয়া জোনাক
এই ফট পটীয়া কাইলে আকৌ এই ইয়াতকে বেছি হলেও কম নহয়
ত ভাবিব লগা কথা হৈছে দেই মোৰ
উম
অটো নহয় এই বেছি গৰম হলে আৰু কাম খিনিতো কৰিব লাগিব এই গৰম সোমাই লৈ পেলাই মোৰ হেৰি হয় মাথাাতো বিষ হয় বেছি
অহ
ভাত চাত বনালা জানো নাই
এই ভাত আধা খনিয়া নিচিনাহে হৈ আছে মোৰো বনাবলৈ মন যোৱা নাই ভাত চাত একো ইমান গৰমত একো কৰিবলৈ মন যোৱা নাই মানুহ আও জীয়াই থকাতোৱে ডাঙৰ কথা এইকেইদিনত
আমাৰ অসমীয়াৰ খাদ্য এটা আছে নহয় গৰমৰ দিনত পইতা ভাত বুলি কয় যে সেইটো খোৱাহে মানে উপযোগী হৈছে আৰু খাবও নোৱাৰো নহয় এতিয়া আজিকালি মই সেইটো বস্তু
উম নাই নাই সেইটো ভাল এইটো আমাৰ মায়ে ঘৰ পা মোক বেহুৱা দিম বুলি কৈছে তাৰ পিছত সেই বেহুৱা খিনি আনিলে তেনেকে খোৱা যাব
নাই নাই পেট টো ঠাণ্ডা হৈ থাকে মোক এওঁ কয় আৰু পেটটো ৰাতি ঠাণ্ডা পৰি থাকে আৰু নবনালে হয় কষ্ট খিনি কমে সেই টোৱেই কৰিবা আৰু কিন্তু মোৰ মানে গেছৰ প্ৰবলেম হয় ঠাণ্ডা ভাত খালে কিয় নাজানো?
কিন্তু সেইটোতো আপুনি দিনত দি থ'লে টো এইটো ঠাণ্ডা নহ'বয়ে।
কেলে নহ'ব ঠাণ্ডা, দিনত দি থলে ৰাতি ঠাণ্ডা নহ'ব।
অকমান হে সেইকনো নোৱাৰে নে?
সেইটোৱে আৰু মোক মানে কি এ গৰা মান খোৱা পিছত মই খাব নোৱাৰো মানে সেইটো ভাত। কিন্তু গৰম ভাত যিমানেই গৰম নহওক গৰম ভাতটো হ'লে মই মানে খাব পাৰোঁ। সেইটো এটা কাহিনী। এ মানুহ লৈ লৈ এইবিলাক চব বেলেগ ন লক্ষণ বিলাক।
সঁচাকে বেলেগ দেই কিছুমানে ভাব বোলে খোৱা বোৱা আজিকালি ৰুচি বেলেগ আৰু যি টি খালেও মানুহৰ অ মানে চব নিমিলেও কাৰো লগত।
নিমিলে নিমিলে এতিয়া চাবা গেছটো চবৰে থাকে আজিকালি ন। কিন্তু কোনোবাজনে বিলাহী খালে একো নহয়, কোনোবাজনৰ ৰঙালাও খালে একো নহয়।
নাই নাই মই আগতে কিমান ৰঙালাও খাওঁ একো নহয় আজিকালি মোৰ ৰঙালাও খালে হয়।
সেইয়ে এতিয়া চোৱা
ইফালে সাংঘাটিক গেছ হয়।
মোৰ মায়ে আগতে কয় দেই মই ঠাণ্ডা পানী দিয়া ভাত এনেকুৱা গৰম পানী দিয়া ভাত খাবলৈ মন যায় নোৱাৰো নহয় খাবলৈ এনেকে কয় মই ভাবো কেলে কেলে নোৱাৰে আগতেটো ভাল পাওঁ খাবলৈ ন কেলে নোৱাৰিম তাৰপিছত মই আকৌ গাভৰুতে বেহুৱা নাখাও হা খাওঁ মই বিয়া হৈ অহা পাছত পিছতহে বেহুৱা খোৱা হৈছো তাৰপিছত কিছুমান বস্তু মই আগত নাখাও এতিয়া
বেহু বেহুৱা আমাৰ আইতাই আগতে বনাই মই একদম গোন্ধত ততকাৰ মই বোলো না খাওঁ দেই এইবিলাক বস্তু ইমান বেয়া বেয়া গোন্ধাই মই কেতিয়াও খাব নোৱাৰো তেনেকে তেনেকে কও আইতাই বনোৱাৰ লগে লগে আকৌ এইখিনিলে আনিলে কিন্তু মই কোনো কাৰণতে নাখাওঁ কিন্তু এতিয়া একদম বেহুৱা গোন্ধটো কি বেহুৱা শুদাই শুদাই খাব পাওঁ
সেই তাকে কবলৈ গৈছো মই ৰুচিবিলাক সলনি হৈ থাকে আৰু সকলোৰে ৰুচি বিলাক একেই নহয় কিয় বাৰু
সেইটো মানুহ বিশেষে আৰু চব বিশেষ বা মানুহৰ হাতৰ আঙলিৰ পাচটা সমান নহয় গতিকে মানুহ কিয় নিমিলেও একে হব
তেতিয়াও অ বিয়া হোৱাৰ পাছতে উপলব্ধি কৰিছোঁ, মোৰ শাহু মায়ে যেতিয়া হেৰি কৰিছিলে, এদিন ভাত খাই আছোঁ তাৰছতে ভাজিখিনি মোক দি আছে। উম, এ মই বোলো কেলে দি আছে, আপুনি নলয় কেলে বুলি কলোঁ। তাৰ পিছতে খুব ভাল আছিলে দেই মোৰ শাহু মা, বৰ মৰমীয়াল আছি মানে মানুহগৰাকী। তাৰপিছত দি আছে, আকৌ ভাত যে কম খাওঁ মই আগতে যি বকি থাকিব উম তহঁতে শিল হজম হয়। এই কিটা ভাত খাই থাকিব ওলাইছ মোক কয়। এতিয়া মনত পৰে। নাইতো তেখেত। তেখেত স্বৰ্গগামী হ'ল আৰু। তাৰপিছত সেইবিলাক কথা বৰ মনত পৰে। ফটোখনতে মই সদায় সন্ধিয়া যে ধূপ দিও, এ আমাৰ মা ফটো বা শাহু ফটো এনেকে, মোৰ মানে এ কিছুমান কথা ধূপডাল দিওঁতে সেইবিলাক কথা মনলৈ আহি যায়। আৰু এতিয়া মই বহি আছোঁ যে, ফটোখনৰ পোনে পোনে বহি আছোঁ মানে। এ দেখিলে মানে মোৰ সেইবিলাক কথা আগৰ কথাবিলাক মনলৈ আহে জানানে। অ' তাৰ পিছতে মোক তেনেকে কয়, শিল খালে শিল হজম হয়, এইকেইটা ভাত খাই থাকিবলৈ আহিছে, এইেকেইটা ভাত খাই থাকিবলৈ আহিছে। মই আগতে খুব কম ভাত খাওঁ মানে। এতিয়াও কম খাওঁ, কিন্তু এতিয়াতকে মানে মই গাভৰুতে বেছি কম খাওঁ মানে। মানে আগতে আৰু। তাৰপিছত আমাৰ এওঁ মাত লগায় আৰু অ' আমাৰ এওঁ মাত লগাব, তইনো কেলে তেনে নেকে আছ। তই বুলি কয় ন' মাকক। তইনো কেলে তেনেকে আছ, তেওঁ সেইকেইটা ভাত ওপৰত খাব নোৱাৰে। তই জো জোৰ কৰি কেলে ভাত সোপা যাচি আছ পেলাবলৈ এনেকে মানুহটো কয়। তাৰপিছত তেতিয়া ভাজিখিনি দি থাকে নহয়, এ মো- আপুনি কেলে লয়। কৈছে কি হৈছে আজি অলপ দিনৰ পৰা জাননে, মোক তই হৈ কয় মানে কি হৈছে আজি অলপ দিনৰ পৰা আৰু দালিতে আলু এটা দি পেলাই সানি লয় মানে দেই। এই কাঁহীখনৰ কাষতে পিটিকি লয়। তাৰপিছতে মই বোলো ভাল পাই চাগে, লয় আৰু বুলি ভাবোঁ কৈছে মোৰ আজি অলপ দিনৰপৰা কি হৈছে এই দালিত যে আলুটো দি দিও সেইকণ পিটিকি দিলেহে ভাত কেইটা খাবলৈ ভাল লাগে। কিয় হৈছে নাজানো? ভাজে-চাজি অকনো অনীহা হৈ গৈছে, মোৰ ভাজি-চাজি প্ৰতি। তেতিয়া মই ভাবো দেই ভাজি প্ৰতিনো আমি দেখোন ভাজি নহ'লে ভাত তেই খাব নোৱাৰো, কিন্তু কিন্তু সেইয়াই মানুহৰ মোৰ দেউতা উম, মানে সদায় মাছ নহলে ভাত নাখায় দেই শুনিবা। দাদাই মানে সদায় মাছ অকন দেউতাৰ কাৰণে আনিবই লাগিব। এক পিছেই খাই এপিছৰ ওপৰত মাছ না খায়, আচৰিত কথা কিন্তু মানে সদায় লাগে। লাষ্টলৈ কি হ'ল জানানে?
অ'।
তেখেত ঢুকোৱাৰ ধৰা এবছৰ মান আগৰ পৰা, একদম মোক নিদিবা দেই মাছ-চাছ, দালি বনোৱা দালি মগু দালি নাম কব মগু দালি বনোৱা আৰু ভাজ জি, কৰিবা দুখন বা তিনিখন এনেকে। তে' মায়ে সেইমতে মগু দালি, কি হৈছে দেতাই জানো ইমান মাছ খোৱা মানটো মানে মাছ নহলে মাছৰ মানে মাছৰ তৰকাৰী দেউতাই আমাৰ দিনৰ আগৰ দিনৰ মানুহ হিচাপে দেউতাই খুব কম ভাত খাইছিলে। আমাৰ মোৰ দেউতাৰ কথা কৈছো আও। তাৰপা এইটো একদম লাষ্টলৈ মানে শাক অকন ভাজিব দিয়ে শাক অকন ভাজিবা বেলেগ এখন ভাজিব আৰু দালি একন বাবা তেতিয়া মানে অলপ থপথপীয়া ডালি খাই মানে মায়ে সেইখন থপথপিয়াকে বনাই দিয়ে মই ভাবো দেই ইমান মাছখ মানতটো কেলে আচলতে ৰুচি বিলাক মই এইকেইটা মই নিজৰ চকুৰ আগত পালো ন নিজৰ ঘৰৰ মানুহৰ ক্ষেত্ৰ অ আচৰিত ধৰণৰ কথা কিন্তু
এ আচৰিত ধৰণৰ কথা হয় মানে এই মোৰ মানে কি হ'ল আগতে ত মানে মই মই যিবিলাক বস্তু আগতে খাবলে নোৱাৰো সেইবিলাক বস্তু এতিয়াাতো চব খাব পৰা হ'ল মই মটৰ গুগুনি কিবা কিবি মই একোৱে নখাওঁ ঘুগুনী মানে মোৰ দেখিলে খং উঠে বুট দাইল ঘ ঘূগুণী তাৰপিছত এই ৰাজমাহ মই এইবিলাক একদম বেয়া পাওঁ মানে কোনো কাৰণৰ এই সূতা গো এটা আৰু যে এই ঘুগুনি বনালে একদম অকমান টান টান হৈ থাকে যে মই এইবোৰ খাই বেয়া পাওঁ মানে দালিটো মোৰ মতে একদম ঘুগোলা হৈ যাব লাগে তেতিয়াহে খাওঁ মানে মই এনেও মই মচুৰ দালিও ঘুগোলা হৈ যাব লাগিব মানে মই এই এচটা এচটা এচটা যে মচুৰ দালি পৰি থাকে যে তলত যে
উম উম ন পঢ়ি থকাটোতো ভাল নালাগে কিন্তু একে যে ঘেলঘেলীয়াা হৈ যায় সেই
মোৰ মানে যিয়ে নহওক ঘেল ঘেলিয়া হওক পনীয়া হওক যি হওক কিন্তু মানে ডাঙৰ ডাঙৰ হৈ থাকিবলে নোৱাৰিব মানে মোৰ মানে তেনেকুৱা হৈ যায় মানে ইতি মাহঁতে সেইটো বুজি নাপায় আকৌ মাহঁতে আকৌ নিজৰ মতে বনায় আমাৰ মায়ে আগতে মানে বনাই এই ভতুৱা মানে জিলমিল শাক বুলি কয় যে
অ বইছো
ভতুৱা বগৰী তাৰ পিছত আকৌ আমাৰ ফালে ভতুৱা বুলি কয় ভতুৱা বগৰী আহ তেনেকে সৰুৱ হা অ হয়নি অঁ অঁ ভতুৱা বগৰী আৰু আলু সৰু আলুগুটি তাত কাটি কাটি দিয়ে মানে
বগৰী বগৰী তাতে দিয়ে
বগৰী টেঙাো বগৰী টেঙাটো হয় মানে মই আগ অ মই আগতে মানে ইমান বেয়া পাও মানে খাই কিনো বনাই এইগাল নাখাও এপা আমুক তামুক কিন্তু যেতিয়া মানে মই নিজে ভাত বনোৱা হলো ইয়ালৈ আহিলো মই তেতিয়া মানে সেই মায়ে খোৱা জুতিবোৰ বিচাৰি ফুৰা হলো মানে
আচ্ছা তাৰ মানে নিজে বনোৱা যায় যেতিয়া তাৰ মানে সদায় জুতিটো মানে আজি কি বনাম সি জুতিত বনাম মানে সলনি কৰিবলৈ মন যায়
সলনি কৰিব মন যায় আৰু মাৰ জুঠি তুলৈ মনত পৰে মানে কিন্তু তেতিয়া কিন্তু সেইখিনি বস্তু গুৰুত্ব দিয়া নাছিলো কিন্তু
ন ইয়াত কিন্তু আৰু এটা কথা থাকে চাগে দেই নিজে বনালে ধৰা ভাত চাত খাব মন নাযায় তুমি চাবাচোন লোকে বনাই দিলে ভাতকেইটা খাব মন যায় নিজে বনালে মন নাযায় ন গতিকে মন নাযায় যেতিয়া কি বনালেনো খাব পাৰিম ৰচুন জুতি বিলাক সলাই পেলাই মায়ে বনোৱা নিচিনা বনাও বা অমুকে
মানে মই কিন্তু সটো এতিয়া মায়ে কি কৰে টো চাঙৈ টেঙা যে চাঙৈ টেঙা দালিত দি খাই ক'ৰবাত দি খায় বা অ হেৰি লাওে দি বনাই খায় মানে
এ লাওে দি আমাৰ বাইদউহঁতে
কিন্তু মই একদম বেয়া পাওঁ খাই আগতে মই সেইটোও গুৰুত্ব নিদিওঁ তাৰ পিছত এইবাৰ মই মানে মাছ আনি পেলাই সেই চাঙৈ টেঙা দি বনাই দিলো লাওে চাঙৈ টেঙাই এনেকুৱাত ধুনীয়া হৈছে নহয় নহয় মানে আমাৰ এওঁ টকালি মাৰি খাইছে আচৰিত
ভাল হয় ভাল হয় আৰু বোলে সেইটো হেৰি কি জানে নাই এইটো জোৰণিৰ কাম কৰে
অ মই মানে সেইটো মানে পাত খিনি এনেকে মোহাৰি সীতাটোত এৰাই দিছো পাত খিনি মই বেছিও দিব নহ'ব দেই তেতিয়া বহুত টেঙা হৈ যাব বেছি দিলে।
আমাৰ ইয়াত বহুত আছে জানানে চাঙি তা
এই বহুত তৃপ্তি লাগে অ খাই আমাৰ মায়ে কি কৰিব দালিটো দি থব এই গৰম দিনত যে দালিত দি থব দি থৈ পেলাই সেইকেইডালো এনেকে জাবৰৰ সতে তেনেকে দি থৈ পেলাই মায়ে মানে ভাতখিনি ডাল দি তেল মৰা আগতে সে সেইকচা উঠাই থৈ লয় থৈ পেলাই তাৰ পিছত কিবা অকন দি চেপি পেলাই তেনেকে কিবা নিমখ নিমখ লগাই হলেও খাই তেনেকে আমাৰ মাহঁতৰ মানে ঘৰৰ মানুহখিনি টেঙা বুলি ক'লে একদম ক'ব নোৱাৰা
উম হা হা হা হা
টেঙা খাব পাৰে মানে মোৰ দেউতাই মানে আগতে এটো লাজ দিয়ে কেতিয়াবা এনেই আৰু এই এবাৰ মাত বনালে খুব টেঙা হ'ল মানে দেউতাই কৈছে মই ঠেকেৰা পাত কেইটা আছিলো বাকী কেইটা দি নিদিলা কেলে আৰু নেমু অকনো চেপি দিব লাগিছিল কৈছ অ মই দিম বুলি ভাবিছিলো মানে মায়ে কি কৰিলে থেকেৰা পাত গোট গোটেই কেইটাকে গোটেই কেইটাই দি দিলে এনেকুৱা টেঙা হল মুখত দিব নোৱাৰে ঠেকেৰা পাতটো কুহঁ পাতটোও দিব পাৰে আঞ্জা বনাবওতে খুব টেঙা হয়
হয় নিকি
অ অট এত্যন্ত্ টেঙা এ কুহ থেকেৰা কোহঁ পাতেতো আমি চাটনিও বনাওঁ বা দালিটো দি দিয়ে
অ
বহুত ধুনীয়া টেঙা হয় আঞ্জা যেনেকে মধু হোলেং সে তেনেকুৱা
হয় দিয়া ন আৰু ঠাই ভেদে হেৰিও হয় ন মানুহৰ উম, সলনি হয়, উম, এ চবৰে জিভাৰ, সেইটোৱেই, জিভাৰ স্বিদটোতো সুকীয়া হয়েই, আৰু ঠাই ভেদেও কিছুমান বচ তু ধৰা, এতিয়া ধৰা তোমালোকৰ ফালে থেকেৰা পাতটো খাই, মই আজি ফাৰ্ষ্ট শুনিছো মানে থেকেৰা পাতটোৰ কথা, আমাৰ এইফালে কিন্তু মই শুনা নাই। অ' বুজিছো, বুজিছো। এ, আৰু এটা কথা কি জানা, এইবিলাক চবৰে এটা এটা উপকাৰিতা আছে। ছে কিন্তু, যেনে চাঙি টেঙাটোৰ কথা ক'লা অলপ আগত, আছে, আছে, আছে, সঁচাকে আছে।
থেকেৰাটো পেটৰ কাৰণেও বহুত ভাল। থেকেৰা মানুহে পেটৰ অসুবিধা হৈ থাকিলে কেতিয়াবা থেকেৰাটো পানী অকণৰ লগত মিহলাই পানী খাই দিয়ে।
গ্ৰহণী বেমাৰটো যে, থেকেৰা ভাল বুলি কয়।
উম, সেইয়াই
উম
বাৰু দিয়ক বুইছে
ঠিক আছে দিয়া, অ যোৱা, যোৱা। ময়ো এয়া চব্জি কাটি থৈ আহিছো, লাগোংগৈ।
হ'ব।
ঠিক আছে।